টা
আছোঁ ৰ'বা বৰষুণ যাক দিছে ভাল লাগিছে বোলো।
আমাৰফালে নাই।
অ' নাই তোমালোকৰ ফালে।
তোমালোকৰফালে বৰষুণ দিছে নেকি?
উম।
আমাৰফালে বৰষুণৰ খবৰে নাই।
হয় নেকি?
উম, ভাত পানী খালা? ভাত পানী খালা? নাই খোৱা কিয়? কিয়? তোৰ মাতটো নোহোৱা হৈ গ'ল ন' ছোৱালী।
তোমাৰ মাতটো নোহোৱা হৈ গ'ল, আহিছে এতিয়া, আহিছে আহিছে। ভাত কি বনাইছে?
কি বনাইছে মানে মই চোৱাগেই নাই।
অ' যোৱাই নাই।
দোৱাই নাই।
আ-আকৌ তুমি বোলে পুৰা কাম কৰা বোলে ঘৰৰ। চাব চাবগে লাগে। হয় নেকি? এতিয়া কি কৰি আছা? কি কৰি আছা?
শুই আছোঁ।
বহি আছা?
কি কৰিম আৰু?
অ'।
হা?
তুমি কি কৰিছা?
মই ভাত পানী খাই খুব লৈছোঁ আৰু, সোমেই আৰু।
শুবায়ে আৰু।
উম, বাকী তোমালে বোলো তোমালে বোলো বহুত দিন হ'ল খবৰ চবৰ নাই মানুহজনী মই বোলো শুৱাৰ আগত ফোন এটা কৰি খবৰটো লওঁ। অ'। বোলো খবৰ এটা লওঁ শুৱাৰ আগত। কিনো কৰিছে ছোৱালীজনীয়ে। উম। বোলো কিনো কৰিছে ছোৱালীজনীয়ে।
কি কৰিবা গৰমত আৰু।
তাকে।
যোৱা হোৱা নাই তেনেকে, গমতে ঘৰত তে আছোঁ আৰু খাই বৈ।
থাকা থাকা আৰু কি কৰিব আৰু ন'। তুমিতো তুমিতো ফোন এটাও নকৰা। তুমি ফোন এটাও ফোন এটাও নকৰা, মেছেজ এটাও নকৰা তুমি।
বাকী এতিয়া আমিও ভাত খাবলৈ যাম বাৰু, চাৰে দশটাতো বাজিলেই।
উম। নহয় তুমি বোলো ফোন এটাও নকৰা, মেছেজ এটাও নিদিয়া। ইমান বিজি আৰু লাইফত। সেইকাৰণে ময়ো তেনেকে ফোন চোন নকৰোঁ আৰু। মেছেজ মেছেজ দিলেও ধৰা চিন কৰি ৰি-ৰিপ্লাই নকৰা লেভেল এটা দিয়া আৰু।
এই য়াই তেনেকুৱা একো নহয় দেই। মোৰ লেবেল নাই তেনেকে নক'বা।
তাৰপা আকৌ ফলৌ কৰিলোঁ ধৰা ফলৌ বেক নিদিয়া। লেভেল এটা দিছা বাৰু মিহিকে অকণ অকণ।
এ সেইটো নহয় মোৰ প্ৰব্লেম আছে একাউণ্টত ফ'ল' কৰিলে ফল'বেক দিয়া নাযায় সেইকাৰণে তোমাক কৰিব দিছোঁ মই
হয় নেকি
অ নহয় মইতো চবকে কৰি থাকো ফ'ল' তুমি চাচোন মই ফ'লং কিমানক কৰো কিন্তু সেইটো কাৰণে মানে মোৰ ফ'ল' কৰা প্ৰব্লেমটো হৈছে হয়টো তেতিয়াহলে লেবেল দিছা বুলি কিয় কৈছা
তাকে কৈছো আৰু এনেই
লোবেল নাই দিয়া নাই দিয়া লেবেল
অ
বাকী এতিয়া আৰু ভাত কেইটা খাম এতিয়া আৰু এঘাৰটা বাজিব খাওঁতে খাওঁতে পওঁতেতো চাৰে সহাৰ চাৰে বাৰটা এটা বাজিব চাগৈ
শুওঁতে ইমান ইমান দেৰি থাকা
থাকোঁ কি কৰিম নো মানে এনেই মোবাইলটোত খুচৰি থাকোঁ
হয় নেকি
উম পঢ়িবলৈও থাকে যে মোৰ
অ
ৰাতি মানে চব খোৱাৰ পিছতে মই মানে পঢ়ো উম
হয় নেকি ভালেই কৰা
তেতিয়া কোনো মানে মাতি থকা মানুহ নাই ন এইটো কৰ সেইটো কৰ বুলি
উম উম অ দিয়া ৰাতিপুৱাৰ ভালেই ন পঢ়িবলৈ ৰাতি পঢ়িবলৈ ভালেই উম বেয়া নহয় তেতিয়া তুমি চাগে ভালেই পোৱা আৰু অ অ দিয়া ভালেই বাকী
উম
এতিয়া হেৰি গছ গছনি নাই আৰু ন হা
কি কি বনালে আজি
আমাৰ কি আৰু সিজোৱাাহে
আহ পাহৰিছিলো মই একো নাই দিয়া যোনদিনাখন খাবা সেইদিনাখন ভালকে খাবা
একদম একে উদৰ পোৰে খাম আৰু
ভালকে একদম মাছ মাংস কনি ভালকে খাবা আৰু একে জুতি লগে
একদম মানে দবাই দিম আৰু
তোমালোকৰ নিজৰ হয় ন
দৰৰ পৰাই পৰিয়ালৰ বৰ্তা আৰু তে যে কয় যে উদৰ পৰাৰেই খোৱা বুলি একে উদ বেমাৰ হৈ আছিলে ঢোকাল আৰু ইমানেই বাকী একো নাই বাৰু বাকী উম
পাচলি ভেলাক খাই খাই বুইছা
তাকে চব সাৰ দিয়া যে সাৰ দিয়া শাক পাচলি আৰু আজিকালি মানুহে ক'ত ফ্ৰেছ খাব পাৰে
আগতে যে চব ফ্ৰেছ আছিলে আমাক আইতাই কৈ থাকে জানা
অ আগতে মানুহ ঘৰত যি হয় সকোই এতিয়া আৰু তোমাৰ মিয়াই চব এ ঔষধ মাৰি মাৰি মানুহক খুৱাই আৰু মানুহ খাই আৰু উপায় নাই অ নিজৰ খিনি ভালকে ৰাখে এই মানুহক খোৱাখিনি বেয়া খিনি খুৱাই কি কৰিবা আৰু উপায় নাই নাখালেও নহয়।
সেইটোয়ে তুমি যদি দহ টকা বিছ কেইটামান আহি পেলাই যদি সিঁচা তেওঁ তুমি কিবা এটা খাবলে পাবা মানুহে আকৌ ইমানখিনি কষ্ট নকৰে নহয়।
নকৰেতো মেইন প্ৰব্লেমটোৱে সেইটো মানুহে আমাৰ আকৌ অসমীয়া মানুহে কৰিব নিবিচাৰে ন।
এলেহুৱা হৈছে ন এইবিলাক পায়ে আছে বিশ, ত্ৰিছ টকা বস্তু দশ বস্তু তাতকৈ ধুনীয়াকৈ কিনি আনাই ভাল সিহঁতে ভাবে আৰু
উম কিনি খাম তেনেকে ভাবে এতিয়া মই বাৰু যিমান পাৰোঁ মই বাৰু যিমান পাৰো চেষ্টা কৰো দেই যিমান খিনিলেকে পাৰো আৰু হয় নহয় পিছৰ কথা কিন্তু মই চেষ্টা কৰোৱে
উম, কষ্ট কৰিব লাগে।
অকমান হলেও কিবা এটা খাব পাৰো আৰু মই যিমান হ'লেও চেষ্টা কৰি থাকো ইমান খেতি কৰিব নাজানো বাৰু ভালদৰে কিন্তু চেষ্টা কৰো ঘৰ-ঘৰতে হোৱা কিবা এটা খাবলৈ উম এতিয়া ধৰা বডি হৈ আছে তাৰপিছত ভাত কেৰেলা দুটা এটা হৈ আছে। তাৰপিছত আলু ঘৰতে কৰিছিলো নহৰু কৰিছিলো তাৰপিছত ৰঙালাও-ৰঙালাও আছেই তেনেকেই সৰু সুৰাকে কৰি থাকো আৰু
মইও সৰু সুৰাকে বাৰু কিবা কিবি এটা কৰি থাকোঁ ঘৰত তেনেকে নহয় বাৰু শাক পাচলি তেনেকে নক কৰো কিন্তু মই এইবিলাক মানে পুলিবিলাক ৰুই ভাল পাওঁ গাৰ্ডেনিং কৰি।
উম উম ভাল এইবিলাক কৰিব লাগে।
ঘৰখন পৰিপূৰ্ণ হৈ থাকিলে ভাল লাগে।
ভাল লাগে ভাল লাগে মানে এই ফুল গছে তোমাৰ ঘৰখন ধুনীয়া কৰি ৰাখে। চাবাচোন।
মই য'ত পাওঁ মানে একে চিঙি আনো আৰু নিজৰ ঘৰত লগাই লগাই থৈ দিওঁ।
উম উম।
ৰাস্তাই ঘাটে হয় ন।
সেইটোৱে
মই ধুনীয়াকৈ লগাই সাৰ চাৰ দি ডাঙৰ দীঘল কৰো। ভেতা চেতা দি দিওঁ যাতে ছাগলী গৰুৱে খাব নোৱাৰে গোবৰ দিওঁ। সাৰ দিওঁ।
উম'।
নিজে কৰো মই তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে সেইবোৰ ভেতা চেতাবোৰ অলপ গুচাই দিওঁ যাতে ডাঙৰ হ'ব পাৰে।
উম উম, সেইটোৱে
ৰুইছোঁ এনেই কেইবাজোপাও আৰু পানী পাই পেলাই এতিয়া মানে লহপহকৈ বাঢ়িছে আৰু
অ তেনেকে কৰিব লাগিব ন আৰু কেনেকে কেনেকে কৰিবা আৰু। অ।
অ বা বিশ বছৰমান হৈ গ'ল বিশ পোন্ধৰ বছৰমান এতিয়া যেনিবা খাবলৈ পাইছো দুবছৰ, তিনি বছৰ মান এতিয়া মানে থাল খিনি কাটি কাটি দিছে যাতে মানে মানুহে আৰু চাপৰ চাপৰ ন গছ কেজোপা মানুহে ঢুকি পালেই মানে পাই যায়। ত এতিয়া মানে পুৰা ঠাল কাটি দিছে নহ'লে মানুহে লৈ যাব নহয়। ৰুইছে কি কাৰণে যদি বেলেগ মানুহে খাবলৈ পায় ন। হয় নোৱাৰা না থোকতে লৈ যায় ন।
উম ময়ো ঘৰ বাৰ পিছফালে ৰুইছো দুজোপা। দুবছৰমান হৈছে হে ৰুৱা মোৰ লেচু লগা নাই। লাগিব আছে। তেনেকে আৰু ন'।
তাকে বৰষুণটো দিছে এতিয়া মানে কি হৈছে, গছ কেইজোপা অলপ মুকলি পাইছে আৰু। নহলে ৰ'দত পাতবিলাক শুকাই গৈছিলে মৰহি গৈছে।
ফালে আমাৰ ফালে বৰষুণ তোমাৰ গোটেই ৰাতি দিয়ে। হা ৰাতি মানে তোমাৰ পুৱতি নিশা দিব। তাৰপিছত দিনদাৰ ৰ'দ দিব আকৌ পুৱতি নিশা দিব, দিনদাৰ ৰ'দ দিব আমাৰ ইয়াত ডেইলি সেইটোৱে চলি আছে। পাঁচটা ছটালৈকে বৰষুণ দিয়ে পৰা দবাপিটা মানুহ ওলাব নোৱাৰাকে। তাৰ পৰা দিনডাল আকৌ ৰ'দ।
হয় দিয়া মোৰ যে ৰ'দটোৰ কথা ভাবিলে যে মাথাটো গৰমে হৈ আহে জানানে।
কিয়?
কিমান চাবা ৰ'দডালো টেক টেকীয়াকৈ চকুতে লাগে আহি।
এনেকে গাত যেনেকে কিবা এটা গৰম ভাপ এটাহে লাগে তেনেকুৱা লাগে ন।
হয় দিয়া ক'ত যাওঁ ক'ত নাযাওঁ লাগে জানানে মোৰ ৰ'দটো দিলে। পিছফালেও যাব নোৱাৰা সেইফালেও ৰ'দ দিয়ে আবেলি হ'লেহে অলপমান ছাঁ পৰে আৰু তাত। এনে গছৰ তলতো পৰি থাকে সূৰ্যটো ইফালে গলেহে মানে অলপমান চা পৰে।
উম, উম।
যেতিয়া সন্ধিয়া লাগে মোৰ যোগে ফূৰ্তি লাগি যায় জানানে এই ৰ'দটো গ'ল আৰু।
মানে আবেলি হ'লে ভাল লাগি যায় আৰু।
ভাল লাগি যায়ৰে মোৰ বতাহজাক মাৰিব আৰু সন্ধিয়া সময়ত।
বা আকৌ তোমাৰ কাইলৈও আছেই নহয়, কাইলৈও আকৌ ওলাবই নহয় ছেম।
এ কি ক'বা আৰু নক'বা আৰু বুজিছা। তাকে হে ওলাই থাকিব এতিয়া আৰু গোটেই মাহকেইটা। গৰমটোপা সকাহ পাবলৈ কি কৰিবা আৰু কোৱা সেয়া গা চা ধুই থাকিব লাগিব আৰু ফ্ৰিজত সোমাই থাকিব লাগিব।
কিমান একে দু পৰি আছে একদম কাহ চাহ তোমাকে পুৰণি ধৰে হেৰি ধৰে। এ গা টো তোমাৰ ধুলেহে ভাল লাগে।
উম।
একে গা চা তোমালকে পুপ গোটকে গা এনেকে জ্বলা পুৰা কৰিব। তুমি যেতিয়া গাটো, গাটো ধুই দিবা একদম ফ্ৰেচ ফ্ৰেচ লাগি যায় বডি টো হয়নে?
তাকে ময়ো আজি পথাৰ গৈছিলোঁ ন একেবাৰে মানে তাপ পাই আহি পেলাই যোতে গাটো ধুইছো যি ফ্ৰেছ ফ্ৰেছ লাগিছে গাটো।
তোমাৰ একে ধুনীয়া টোপনি এটা আহে।
টোপনি এটা আহে অ' কিন্তু মোক কি কি জানা দুপ এবাৰ শুই দিলে মানে মোৰ ৰাতি টোপনিটো নাহে আৰু সেইটোহে বেয়া কথা মানে দুপৰীয়া শুব নোৱাৰো।
অ', অ'।
মানে আমাৰ মা আকৌ টেলেণ্ট এটা আছে দুপৰীয়াও শুৱে ৰাতিও শুৱে।
হম।
মাৰ টেলেণ্ট এটা আছে দুপৰীয়াও শুৱে ৰাতিও শুৱে।
সেইটো সেইটো কাৰণে তোমাৰ বেলেগ টেলেণ্ট আৰু।
বাৰু মই পিছকে কথা পাতিম দিয়া মোক ভাত খাবলৈ মাতিছে।
দিয়া, দিয়া, দিয়া যোৱা ঠিক আছে। উম বাই, বাই, বাই।